হেল্ল'
অ কি কৰিছা।
এ অকন বাগৰিছো
অ খোৱা বোৱা হৈ গ'ল আৰু
উ খালোঁ
অ অ মইয়ো খালো দিয়া খাই কৈ কাম এটাতহে লাগি আছো মানে এ ইমান পলিথিন বোৰ বাহি বাঢ়ি গৈছে একে মানে বজাৰ কৰি অনা পলিথিনৰ মুনা। মই তাকে ভাবিছো এইবোৰ জুই লগাই দিও নেকি একে ইমান বাঢ়ি গৈছে এতিয়া যতে ততে তোমাৰ পেলাবও নোৱাৰো ন মানে
পলিথিনেৰে যে অ পলিথিন সোপা যে মিলাই লয় কাটি পেলাই এই হেৰি বনাব পাৰে এই দুৱাৰ মুখত পাৰে যে সেয়াও বনাব পাৰে অ
অ মই ব নেজানো জানে না মই সেকাৰণে কি হ'ল মানে এয়া কি হয় অ শিকিম মানে। কি এই গেছ জ্বলোৱা গেছত গেছ জ্বলোৱাৰ পৰা মানে কি হয়। জানা এ মানে পলিথিন বোৰ জ্বলাদিয়া নাযায় আগতে জুই জ্বলালে পলিথিন দি জুই জ্বলাও। তে জমা হৈ হৈ মানে এক অ এসোপ মান হৈ গৈছে তোমাৰ সেইকাৰণে ভাবিছো বোলো জ্বলা- লাই দিওঁ ন তুমি এইটো কৰিছা সেইটোকে কৰিব লাগিব ৰ
অ পাৰি কিন্তু আৰু ভালো লাগে মানে কি।
পলিথিন বোৰ চাগে ধুনীয়াকে ফালি ফালি ন
অ কাটি কাটি লব। ব লাগে নেকি? ইউটিউবত চালে গম পাবা, মই বনাই পোৱা নাই। কিন্তু মই দেখিছোহে।
সেই পলিথিনবোৰ যতে-ত'তে পেলালে মানে কি হয়? একো গছ-গছনিও নহয় দেখোন! অ' মানে আজিকালি ক'লা পলিথিনটো বেছি হৈছে।
অ' বগা আৰু এই যে, গুলপীয়া অ' তেনেকুৱাও পায় নহয়, হালধীয়া, নীলা আহে নহয় বেলেগ লেগ আকৌ আৰু লেতেৰা হ'লে যে ধুনীয়াকে খালি পানী ভিজা দিলে
অ' ধুনীয়াকে পলিথিন টুটোৰা, এ বহুত দিগদাৰ হৈছে চোৱাচোন, আজিকালি চব পলিথিনত, প্লাষ্টিকত দিদি মানে বস্তুবোৰ আনি, আনো তে আনো সেইবোৰৰ পৰা বহুত অসুবিধা হৈছে আৰু মানুহৰ। এতিয়া পলিথিনবোৰ মই এতিয়া য'তে-ততে পেলাইও দিম। বোৰ নোৱাৰো, সেই মাটিখিনি বেয়া হৈ যায়। গোটেই মাটিখিনি যেনেকে পলিথিনটো পেলাবাত তুমি তেনেকেই থাকিব হয় নে? সেইকাৰণে এটা নেযায়, অ' যেনেকে মাটিত থাকিব থাকিব তেনেকেই, মাটিখিনিত গছ পুলি এটা ৰুলেও নহয়গে পিছলে, সেইকাৰণে প্ৰদূষণ এইবোৰ জ্বলাবও এটা হেৰি লাগে। প্লাষ্টিকবোৰ জ্বলাই দিলে, কেনেকুৱা গোন্ধ ওলাব, সেইটোতো এটা প্ৰদূষণ হ'ব।
মানে, এ এটা নহয় এটা প্ৰদূষণ হ'ব।
অ', সেই ভাবিছো দৰমেটটোহে ভাল হ'ব দিয়া ন? দৰ্জা মুখত তুমি এতিয়া ভৰি মোছা সেইটো! পাৰিব। অ' হয় দিয়া ন? ভাবি চাইছানেনে আজিকালি চব প্লাষ্টিক যে ব্যৱহাৰ হৈছে যে, সেইবোৰ পাই চাগে বেমাৰ-আজাৰটো বাঢ়িছে এতিয়া।
অ' সেইকাৰণেতো, আৰু জ্বলালে কৰিলেও কেনেকু
কেনেকুৱা এটা আৰু আগতে চ-চাবাচোন এই যে বটলবোৰ হওক দোকানৰ পৰা আনো যে বয়ামবোৰ হওক হয়নে, সেইবোৰ চব চাবাচোন আ আগতে গ্লাছৰ আছিলে। আগৰ দোকান দোকান বিলাক দেখো চকলেট অনা বিচ ঘুটনা চব চব মানে কি গ্লাছৰ, অ চব গ্লাছৰ বটল আছিল। কাছৰ আৰু এই বয়ামবোৰ, এতিয়া তুমি যে বি তাই কলে যে, কিন কিনি আনিম বুলি ক'লেও তুমি নোপোৱা।
অ। নাপায় বা বিচাৰি পাব। মানে টান, আমাৰ আগতে দোকানত আছিলে, এই চানা বিলাক যে হয়। জলা চানা আকৌ এইটো যে গ্ৰীণ মটৰটো হয়নে এইবিলাক থয় যে।
আগতে তোমাৰ বিস্কুট বোৰো পেকেটত নাছি আছিলে তেনেকে দেখিছিলা নে বাদামী বিস্কুট কিবা কিবি যে। সেইবোৰ চব অ কা পাছত এই বয়ামবোৰতে আহিছিলে খোলা লাগে। এতিয়া তোমাৰ, অ এতিয়া তোমাৰ পেকেটিং কৰি কৰি থব বহুত নহলে তোমাৰ সেইবোৰ, সেই প্লাষ্টিকত থোৱাৰ পৰা তোমাৰ বেমাৰ আজাৰ বাঢ়ি গৈছে মানুহৰ।
মানুহবোৰে সেইটোয়ে সেইটোৱে মানে ভাল দেখে। হে আৰু সেইটো ষ্টেণ্ডাৰ্ড বুলি ভাবে।
অ মানে নহয় বস্তুটো কি হল কোম্পেনীয়েও আজিকালি কি কৰে মানে প্লাষ্টিকত থলে বহুত দিনলে ভাল হৈ থাকিলে কিবাকিবি কেমিকেল দি
অ বহুত দিন হ'ল। মানে কি একো অসুবিধা নহয়, ৰাখিব পাৰে, বেয়া হৈ যায় আৰু নিজে ঘৰত আনা পিছতে খোলা পিছত আৰু বেছি দিনো থ থব নোৱাৰি। সেমেকি যাব হয়।
এতিয়া যে আমি ল'ৰা ছোৱালীয়ে বা আমি হ'লেও খাওঁ যে চাহ তাহ ওচৰ পা যে কিবা এটা যে তাত নেখালো ঘৰলে লৈ আহি লো তাতে চাবা চোন কিবা পলিঠিনত ভৰা ৰাই নিদিয়ে নে গৰম চাওমিনে হওঁক ঘুগ্নীয়ে হওঁক চব ভৰাই দিয়ে চাবাচোন
সেইটো কিন্তু বহুত বেয়া দেই হয়নে সেইটো কিন্তু বহুত বেয়া আহ আৰু গৰম
গৰম বস্তুকে ভৰাই দিয়ে এতিয়া অ গলি গলি যোৱা নিচিনা নহয় জানো তোমাৰ গৰম বস্তু বস্তুটো পোৱাৰ লগতে
সেই এ আকৌ মোৰ ঘপককে মনত পৰিছে এদিন এটা ভিডিঅ' দেখিছোঁ কৰ জানো কিবা সকামৰ ৰাজ ৰাজহুৱা অনুষ্ঠানত চাউল যে ভা অ মোনাত যে ভৰাই গ'লে ভাত বনাইছে চি
কিমান মানুহে তাত কমেণ্ট কৰিছে ন
আৰু তাত দেখা কোনো নাই নে কোনেনো বাধা কৰিব নোৱাৰিলে নে এনেকে ভাত বনাই নে চিহ কটা
কৰা মোনা কেইটাত যে
তে তাতে চাউল ভৰাই দি মানে এনে কিবা বাহ বান্ধি দি অ অ বাছৰ মানে গৰম পানীত তেনেকে ডুবাইত আৱ সেইটো একে প্লাষ্টিকৰ ভাত আৰু মানে এহে হে প্লাষ্টিক খিনি মানে বইল কৰি তাৰ
সেইবোৰ খালেনো মানুহে অপকাৰ নকৰিব নে
দেখিয়ে মানে কিবা লাগি গৈ
চব মানুহে গালি দিয়া নিচিনাকে কৈছে চাবাচোন এইবোৰ দেখাব নেলাগে নহয় বোলে। হোম
মানে ভিডিঅ'টো দিয়াজনীও মানে ভাল গালি শুনি
আধুনিক কৰিব যাওঁতে যাওঁতে মানে নিজৰ দেহটোক শেষ কৰি সহজ কৰিব গৈছে তোমাৰনো সেইটো কি কষ্ট কোৱাচোন আমা অ এই চাকনি হাটা থাকে যে ডাঙৰ ডাঙৰ
যাজা বিলাক যাজাই দি
ভোজ বনোৱা তাকেই সেই মোনাটোতনো বনোৱা আগতে মানুহখিনিয়ে ভব থোৱা নাই নে।
কোনেও তাত বাধা দিওঁত কোনো নাই এনে। পায়টো বেয়া হৈছে এইটো বেয়া কথা। আচৰিত।
আৰু আজিকালি তোমাৰ চাবাচনি প্লাষ্টিকৰ বট। টলত। পানীতটো সেইটো বহুত বেয়া। বোলে। জানা মানে বহুত য'ত বেয়া। কাৰণ এতিয়া গৰম দিনত বটল ও গৰম হৈ থাকিব। কিমান দিনৰ পৰা সেইটো প্লাষ্টিকৰ বট। তলত পানীখিনি সোমাই আছে। ভাবা আৰু সেই এতিয়া ওলাই আহিলে ওলাই আহিলেতো আমি সেই প্ৰথম পানী বটলটোহে কিনো। তাকে কৈছে এতিয়া প্লাষ্টিকৰ বটলৰ মানে পানীতটো মানে এৰিবই লাগে যিমান। পাৰে তোমাৰ গম পাইছ।
কিন্তু এতিয়া নিবলৈওতো অসুবিধা হয় নে, কাছৰ গিলা ন এতিয়া কাছ। ৰ তুম কিবা বটল চ।
নহয় আজিকালি মানে নহয় তুমি এতিয়া পিতলও পোৱা, তামৰ বটলো পায় সেইবোৰত মানে তুমি পানী থৈ। দিলা নহয়, অ ষ্টিলৰ থাকে ধুনীয়া ধুনীয়া অ কিন্তু আমি নিজে এতিয়া চোৱাচোন আহিলে বটলটোহে কিনো পানী। এতিয়া সেইবোৰ বটলত এলাহ চব দাঙা দাঙি আনিব লাগে বুলিয়ে আজি কি জানাই পিতলৰ বট। তলত বোলে এনেকে তুমি ৰাতি পানীতো থলা নহয়। গোটেই ৰাতিটো সেই। পানী খিনি থৈ দিলা এক। বটল কৰি। তাৰপিছত ৰাতিপুৱা তুমি মানে স সেই। সেই পানীতটো যেতিয়া খাবা, তোমাৰ মানে বহুত গুণাগুণ হয় মানে সেই পানীটোপা গম পাইছা। পিতলৰ গিলাচ হওঁক, পিতলৰ বটলত হওঁক তেনেকে খাব লাগে আৰু। এইবোৰ আমি একে বেছি সহজ কৰিব যাওঁতে সব বেমাৰী হৈছো মানুহবোৰ, হেল্ল'। শুনিছা? হেল্ল'। শুনি আছ নে? নেটৱৰ্কৰ চাগে অলপ অসুবিধা হৈছে নেকি?